আহ, মই আপোনাৰ এই ইউটিউবতে ভিডিঅ' এটা চাই আছিলো
অহ, তাৰপিছত চাহ- তাহ খালে?
তা খালো-খালো আপুনি খালে?
মই চাহ-তাহ খালো খাই পেলাই চচ
উম,
এনেই ওলায় আছিলোঁ আৰু।
হয়, হয়, হয়। ইউটিউব মানে চলোৱা যে মানে এতিয়া হেৰি এটা চাই আছিলোঁ, মানে মানে কি হ'ল মোৰ এটা চেনেল মানে অলপ ফ্ৰিজ হৈ গৈছে মানে।
তাকে, বোলো ভাবিছোঁ, বোলো অলপ কিবা চল্ভ কৰিব পাৰি নেকি? মানে আনফ্ৰিজ। সেইটো কাৰণে বোলোঁ, চাই আছিলোঁ ভিডিঅ' এটা।
আপোনাৰ, আপোনাৰো ইউটিউব চেনেল আছে নেকি?
অ, এটা মই খুলিছিলো দে।
ক'ৰ তাত হ'ব।
এটা মানে অ'। মই এটা বুলি ক'ব নোৱাৰি, মানে মেইন চেলে মেইন চেনেনী হিচাপে মানে এটা বুলি ক'ব লাগিব, এতিয়া যদি ভ তেনেকে যদি কয়, দুটা মান মানে লগত বাৰু মানে খোলা হৈছিলে। কিন্তু, সেই চেনেল কেইটা মানে ইমান মেইনলি মে চাবক্ৰাইবাৰ নাবাঢ়িলে ন। সেইকাৰণে মানে চেনেল কেইটা ধৰা মই।
মই আগতে সুধিছিলোঁ, আগতে গুৱাহাটীৰ পৰা বহুত কে হেল্প কৰিলোঁ, ভৰিয়ে চলা চলাবলৈ। মই মানে বেলেগ বিলাক হবি আছিলে হয়। যিহেতু উকীল কৰিলোঁ, তাৰপিছতে চাবছকাইবাৰ কে ভিউচো হে এই। এ এটাৰ, দুটাৰ ভিডিঅ'ত এক লাখ, দুই লাখ মান আহিলে আৰু। তাৰপিছত তাৰপিছত আৰু উম ৰখাই দিলোঁ আৰু নিজে মানে হেৰি হৈ গ'ল আমনি থকা হ'ল আৰু বৰিং লাগিলে, ভিউ চিউ নাহে অশান্তি লাগে কেতিয়াবা। তেনেকুৱা হয়, সেইটো কাৰণে ৰখাই দিলোঁগে আৰু লাষ্টত।
উম, মোৰ মানে সেইটোয়ে অৱস্থা হৈ আছে মানে কি হৈছে? দুটামান ভিডিঅ' এনেকে ভিউজ - চিউজ আহিলে তাৰপা এতিয়া ৰিচেন্টলি কি হৈছ যে, আপোনাৰ ভিউজটো অহা কমহৈ গৈছে, মানে প্ৰায় নহা আগতেই হৈছে মানে। এইপিনে কিবা প্ৰব্লেম হৈছে মোৰ ধৰিব পৰা নাই মানে এলগৰিথমটো ধৰিবই নোৱাৰি ইউটিউবৰ।
এ, সেইটোৱে আপোনাৰ সিহঁতৰ চেঞ্জ হৈ থাকে ন? এয়া মোৰ প্ৰথম, প্ৰথম ভিডিঅ' আপলোড কৰোঁতে পুৰা ভিউ আহিলে, তাৰপিছত মই ভাবিলোঁ একেবাৰত ভিউ আহিছে যেতিয়া ভিউ আহিয়ে থাকিব প্ৰথম, দুটামান ভিডিঅ' ত ভিউ আহিলে যাম। তাৰপিছৰ পৰা গৈ থৈ লা-লা-মাজৰ কেইটাত নহা হৈ থাকিলে, আকৌ লাষ্টৰ কেইটাত মানত আহিছিলে বাৰু
উম।
তাৰপিছত পঢ়া মানে অ, শান্তি নহা হলগে ভিউছে নাহে বহুত। এনেকে হ'লে মানে এতিয়া চাব হা, মই এটা চৰ্টচ আপলড কৰিলোঁ, চৰ্তচ ভিডিঅ'টো‌ আপলড কৰিলোঁ, এনেই আপলোড কৰি এনেই নৰমেলি আপলোড কৰিছোঁ হা, মানে একো মানে আশা চাশা নাই আৰু এনে ভিডিঅ' এটা পালোঁ, ভাল লাগিলে আপলোড কৰি দিলোঁ। তাৰছত এই সেই বস্তুটো মই যেতিয়া এঘন্টা মানৰ পিছত আহিবলৈ চাইছোঁহি ৱাই সেইটোত এইটো কি বুলি কয়, ফাইভকে, চিক্সকে ভিউ হৈ আছে। তাৰপিছত মোৰ-মোৰটো পুৰা ফূৰ্তি লাগি গৈছে, মই ভাবিলোঁ এনেকেই চাগে এনেকে থাকিব লাগে চাগে এনেকে আপলোড কৰি পেলাই আ, ফোনটো অফ কৰি পেলাই লাগে চাগে। ত' মই সেইটো মেথতত মানে আৰু বহুত কিটা হেৰি এনেকে শ্বৰ্ট আপলোড কৰিলোঁ সেইটো মেথততে। তাৰপিছত চাইছোঁ, এটাত দচটা, এটাত পাঁচটা, এটাত ছটা। আহিছে এ মোৰ মাথা - চাথা গৰম হৈ গৈছে
উম।
মাটি চটা পুৰা গৰম হৈ
হ'বতো এতিয়া চাওকচোন প্ৰথম যদি বিহুতটো যদি পাঁচ কে, ছয়কে যদি এঘণ্টাত গুচি যায়। আৰু সেই আকৌ যদি সেই এনেকুৱা যদি চেম টাইপৰ যদি ভিদিঅ' দি যদি আপোনাৰ যদি পাঁচটা যদি ভিউজ যাই। মাথা গৰম হ'বই ন' আৰু আমি যাম মানে ভিডিঅ' এটা বনাবলে কিমান কচ হয়, যোনজন এডিটৰ হয়, বা যোনজন ঔনাৰ হয়, বা যোনজনে আপলোড কৰে সেইজনে জানে, নেটৰ প্ৰব্লেম থাকিলে টাইমটো ঘন্টা ধৰি এটা, এটা ভিডিঅ' বনাই আকৌ সেই ভিডিঅ'টো আপলোড কৰা, আৰু সেই ভিডিঅ'টো যদি ভিউজ নাহে, মাথা গৰম নহৈয় কি হ'ব কওঁক বাৰু?
তাকেই, মোৰ আপোনাৰ মই এটামান বহুত কচ ইউটিউব ভিডিঅ' বনাবলে।
হয়, হয়।
হেৰি বনালোঁ আপোনাৰ অ', চাব হা আপোনাৰ গোটেই কথাবিলাক কম প্ৰথম প্ৰথম বনালোঁ মই আপোনাৰ মই তেতিয়া চিঅ'চি গেমটো খেলিছিলোঁ ক্লেচ অফ ক্লেম। তাতে গেমিং চেনেল এটা খুলিলোঁ মানে, তাত আপোনাৰ ফাইভ হুণ্ডেৰ্ড মান হৈ মানে ফাইভ হাড্ৰেড মান, তাৰপিছত আ, সেইটোত ভিডিঅ' বনালো, সেইটোত অলপ ভিউচো আহিলে মাজতে তাৰপিছত আ, গৈ কিনি সেইটো অ', পিছত ভিউ-চিউ নহা হৈ গ'ল চেনেলটো। তাৰপিছতে সেইটো বাদ দিলোঁ, তাৰপিছত মই এটা আ অসমীয়া চেনেল খুলিলোঁ তাত মানে অসমীয়া গান বিলাকৰ এ, লিৰিক্স টাইপৰ মানে হেৰি কৰোঁ লিৰিক্স লিখি পেলায় মানে আপলোড কৰোঁ, এটা টাইমত আ তেতিয়া মই ওৱানকে চাচক্ৰাইবাৰ পাৰ হৈ গ'ল, ভিউচো আহি থাকে, তাৰপিছত গৈ পেলাই মানে তাত মানে চালোঁ, আ, মানে চাব-চাব চালোঁ মানে সেইটো মানে মনিটাইচ নহয়, মানে মনিটাইচ একচেপ নক কৰে মানে লিৰিক্স ভিডিঅ'ত, লিৰিক্স ভিডিঅ'ত‌ মনিটৰে একচেপট নকৰে তাৰপিছত মানে আৰু মনটো বেয়া লাগি গ'ল আৰু। তাৰপিছৰ পৰা মই আকৌ সেইটো অ'। সেইটোও বাদ দিলোঁ তাৰপিছত নেক্সট বাৰ মই কি কৰিলোঁ। ইংলিছ গানৰ লিৰিক্স কৰিলোঁ ইংলিছ গানৰ তাত ভউজ বহুত আহিলে বহুত আহিছে এ লাখ মান বিউ আহি গৈছে পুৰা কিন্তু ছাবস্ক্ৰাইব এটাই ফাইভ হাড্ৰেড হৈ থাকিলে হেল্ল' তাৰ পিছত আকৌ সেই পিছত মই ভাবিলো মানে ভিউচ আহিছে এতিয়া মই বেলেগ এ চেনেল ইয়াৰ জৰিয়তে প্ৰমোদম কৰাম বুলি ভাবিলোঁ লিংক ছিংক দি মেলি নহয়ত সেইটোও নহব লাগে তাৰপিছত গৈ আকৌ এই হেৰি ভিডিঅ বনালো মিনছ ভিডিঅ'ত যে ৰিয়েক কৰে যে সেইবোৰ বনাবলে ক'লো সেইবোৰতো অলপ প্ৰথম ভিও আহিলে তাৰপিছত আকৌ নহা হ'ল ভিডিঅ' বিহু তাৰপিছত এলাহ লাগিলে তাৰপিছত বাদ দিলো আৰু তাছত এতিয়া আৰু অ', এতিয়া আৰু এতিয়ালৈকে বনোৱা নাই। অ
উম
মোৰো একেই আপোনাৰ। মোৰ আপোনাৰ কি হল ইষ্টা ৰিঙত এই এনেকে এইবিলাক এডিট ভিডিঅ' বোৰ যে
অ
বনাই যে আপোনাৰ সেইবিলাকৰ পৰা ষ্টাৰ্টিং কৰিছিলো মানে কি হ'ল মই এদিন মানে এনেই ভা ভাবিছিলো যে মানে ইউটিউবতে চাই আছিলোঁ। এইটো এপ্লিকেশনত মানে ভিডিঅ' কৰি দি থাকিব পাৰি। মই বোলো এপটো ইনষ্টল কৰিলোঁ। তাৰ পৰা ভাবিলো, এনেই বোলো ইডিট কৰি চাওঁচোন, ভিডিঅ' এটা তাপা এডিট কৰি চালো অ কিবা এটা ভাল লাগি গ'ল। তাপা মই এইটো ভাবিলো, যি হওঁক নহওঁক এবাৰ আপলোড কৰি চাচোন ইউটিউবত কি হয় দেখা যাব। তাপা আপলোড দি দিলে সেইটো ভিউজ গুচি দিলে। মানে প্ৰায় এঘণ্টা মানত মানে মোৰ বেছি ভিউজ নহয়, মানে দুঘ টুকে মান গুচি আহিলে। মানে টু কে ভিউজ পোৱাতে ভাবিছোঁ বা ভিউজ গুচি আহিছেচোন, মানে এটা সেইটো ফুৰ্তি লাগি গ'ল। তাৰপৰা কি কি কৰিলোঁ আৰু এটা ভিডিঅ' বনাই দি চাওঁচোন তাৰপৰা তেনেকে দি থাকোঁতে তিনটা মানে চাৰি নম্বৰ ভিউজটোত, মোৰ এটাত মানে ভিউজ আপোনাৰ ফিফটি কে মান গুচি আহিলে। এটা ভিডিঅ' শৰ্ট ভিডিঅ', তাৰপৰা মোৰ মনটো ভাল হৈ গল। তাৰপৰা মানে আৰু এটা মোৰ এটা লগাই দিলে মানে অ' ইউটিবত ভিডিঅ' দিব লাগে। তাৰপৰা তেনেকে দি পেলাই নি আৰু চাব সেই বোৰ বাঢ়িলে, আৰু কিছুমানে আৰু এটা মোৰ কথা ভাল লাগিলে মানে কি যেতিয়া নেকি আন নন কমেন্ট বোৰ আহে ন? যাক মানে নজনা চজনা মানুহবোৰ য'ৰ তৰ পৰা কমেন্ট আহিলে। তেতিয়া মানে মই আৰু অলপ মটিভ হৈ গুচি গ'লো। তাৰ পৰা বনালো। তাৰ পৰা মানে আপলোড কৰিলোঁ। তাৰ পৰা কি হ'ল এনেকে দিওঁতে দিওঁতে আৰু এটা মানে মাইণ্ডত হৈ গ'ল এটা চেনেলতে মানে ফকাচ কৰি থাকিলে নহ'ব। মই ভাবিলো গে চাইদটো আৰু দুটামান বনাই দিও আৰু মানে বেলেগ বেলেগ ষ্টাইলত, তাৰ পিছত এনেকে দুটামান তেনেকে বনালো। কিন্তু সেইকেইটা ভিউজ আহিলে যদিও ছাবক্ৰাইবাৰ নাবাৰিলে হা, তেওঁ মানে ইমান ধ্যান নিদিলো, বেছিকে মই ইডিট চেনেলটোহে ধ্যান দিলোঁ। তাৰপিছত কি হ'ল, যেতিয়া এতিয়া দে বাই দে আহি আছে। মানে কি হৈছে ভিউজ কমি আহি আছে। তাৰ পৰা সেইটো কাৰণে আৰু ইণ্টাৰেষ্টে নাইকিয়া হৈ থাকিলে, আৰু এতিয়া আৰু সেইটো কাৰণে বোলো ইউটিউবতে চাই আছিলোঁ। বোলো কেনেকে এইবিলাক, হেৰি কৰিব পাৰি। উম',
হুম।
তাকেহে অহ।
ছেম ছেম মোৰো মোৰো একেই হ'ল। এতিয়া এ বৰ্তমান মই এ চাই, তথাপিতো মই এতিয়াও মানে ইউটিউবত চাই থাকো কিন্তু। কেনেকে চেনেল এটা গ্ৰ' কৰিব লাগে? কেনে, কিবা এটা কৰিব লাগে। কেনেকে মানে মই য'ত চেনেল, নন সেইটো মানে মোৰ এটা সপোন আছিলে মানে, কি বুলি ক'ম আৰু এনে পইচা-পাতি নালাগে, দৰকাৰ হ'লে জাষ্ট এইটোৰ পৰা মোক পইচা-পাতি নালাগে। জাষ্ট মানে, ভিউজ-চিউজ আহি থাকিব লাগে পেলাই
উম, ভাল লাগে, ভাল লাগে। মানে সেইটোৱেই ভাল লাগে আৰু, আৰু এটা কথা চাব দেই, আমি যেনেকে ছাৰ্জ কৰোঁ ন', মানে ইউটিউবত, হাও টো গ্ৰ' এ ইউটিউব চেনেল, আৰু সেই ভিডিঅ'তে চাবচোন মিলিয়ন-মিলিয়ন ভিউজ থাকে মানে, আচলতে মোৰ কেতিয়াবা তে, লাগে যেন এইটোৱে এলগৰিদম নি বাৰু, মানে বস্তুটো যোনটো বস্তু ট্ৰেণ্ডিং হৈ থাকে। বাট ট্ৰেণ্ডত থাকে। সেই বস্তু যদি আপলোড্ কৰা যায় বা সেই টো দিয়া যায় ন? তেতিয়া মানে কি হয় ভিউজ বোৰ গুচি আহে। মানে লাহে লাহে অকণ মানে, বস্তুবোৰ বুজি পাইছে যদি আপুনি যিমানে যেনেকুৱা ভিডিঅ' নবনাওক বস্তু যদি ট্ৰেণ্ডত যদি নাথাকে ন, সেই ভিডিঅ'টো ভিউজ নেযায়। অ', আৰু এই মনিটাইজৰ কাৰণে এটা বস্তু গম পালো যে, সেইটোত হিউমেন টাচ থাকিব লাগে। অ', হিউমেন ভইচ অভাৰ নহ'লে বা হিউমেন থাকিলেহে, আজিকালি মণিটাইচ হয় বুলি মোক শুনিছোঁ হা, মানে এনে ইউটিউবতে পাইছিলো বাৰু উম',
সেইটোৱে আজ আগতে যোনবিলাক এই এ আই দি যে ভিডিঅ' বনাইছিলে যে সেইবিলাক মানে সেইবিলাক মানে হ'ল এই পোৰা এ আই দি পেলাই ভিডিঅ' বনাই পেলাই, ভাইৰেল হৈছিলে, মাজতে সেইবিলাক হেইবিলাক চেনেল মনিতাইজ নকৰে বোলে, ইউটিউবত ইউটিউব নতুনপলিচি ওলাইছিলে দুহেজাৰ তাৰপিছত তাত লিখা আছিল এ আই টো ৰেদি মুৰা বিলাক নহ'ব। ৰিয়েল পাৰ্চন বুলি লিখা আছিল।
হয়, হয়। অ' তেতিয়া হ'লে টো। দিবই লাগিব কাৰণ, এইটো ইউটিউবৰ পৰা বহুত কথা শিকা যায় ন। এতিয়া জানোঁ। আহ, চাব গ'লে সেইটোৱে আৰু নিজৰ টেলেণ্টটো দেখাবই লাগিব।
উ, হয়, মইতো আগতে। কৰিছিলোঁ, টি এ মে মানে টিউচন ক্লাছ টাইপৰ টিচিংও কৰিছিলোঁ।
অ' সেইটো ভাল আছিলে দেই। টিচিংটো বহুত ভাল আছিলে। সেইটো কিন্তু আপুনি এতিয়ালৈকে যদি চলাই থকাহেঁতেন ন। সেইটো কিন্তু এনি টাইম চাৰ্জ হয়। থাকে, কাৰণ ষ্টুডেণ্ট সেইটো ছাৰ্চ কৰিবই। অ' এইটো ভাল আছিল। ভাল আছিলে, কিন্তু আইডিয়া টো আপোনাৰ এইটো আকৌ এবাৰ যদি চাব পাৰে। মানে কাৰণ আজিকালি একজাম দিবলৈ যোৱাৰ আগত ইউটিউব চেনেলটোৱে খোলখাও মানে। বাকী কিতাপ পাছত থওঁ। প্ৰথমতে ইউটিউব চেনেলটো খুলিম। তাৰ পিছত ভিডিঅ'টো চাই লওঁ টপিকটোৰ ওপৰত। তাৰ পৰাহে এক্সাম দিব যাওঁ।
হয়, হয়, ঠিকে কৈছে বাৰু। আপুনি ময়ো তেনেকুৱাই আছিলোঁ। আগতে যেতিয়া স্কুলৰ বয়সত। তেতিয়া আজিকালি আজিকালিও আজিকালিও চাওঁ বাৰু এতিয়া কলেজলৈ যোৱা টাইমত। উম, পিছে আপুনি কলেজ নাযায় নি?
কলেজ আজি মানে কি হ'ল যাম, এতিয়া টাইম হোৱা নাই ন। অলপ মানে দেৰিকে আছে ক্লাছ।
উম, আমাৰ আছে। আমাৰ আছে আমৰ চাৰে নটাৰ পৰা আছে।
হয় নেকি, অ' অ'। তেতিয়াহলে দিয়ক, অ', ময়ো একেই দিয়ক, গা -পা ধুই মেলি আজৰি। হয় ওলাওঁ আৰু। অ বাৰু দিয়ক ঠিক আছে হব, উম।